হেল্ল' হেল্ল'। এয়া ক্ৰিকেট খেলি আহি পাইছোঁহি।
অহ', ক'ত খেলিলিগে, ক'ত খেলিলিগে।
খালি পাহাৰ।
অ ফিল্ডত ফিল্ডত নে।
উম উম ফিল্ডত।
তাৰপিছত।
পৰীক্ষা কেনেকুৱা হ'ল ছয় ভাগ। খেলিলোঁ ছয় অভাৰ সাত। অভাৰ আঠ অভাৰ তেনেকৈ খেলিলোঁ পাঁচ গেম
বি বি ভিত নে।
বিট বিট বিট পাঁচশ টকা।
পাঁচশ টকা ক টিম ক।
টীম আমাৰ তাৰে দে বিজয়পুৰৰ এটা আৰু আমাৰ এইফালে এটা।
অ অ। কি বুলি কয় উম মানুহ হয় ন।
তাত মানুহ হয় মানুহ আজি চল্লিছ পঞ্চাছটামান হৈছিলে।
চোৱা মানুহো ঢেৰ চাগে।
চোৱা মানুহো আছে বাৰু অ, চোৱা মানুহ এই আবেলি সময়ত চব ওলাই আহে যে। চেণ্টাৰ ইলাকা, চেণ্টাৰ জেগা, অ চেন টাৰ জেগা যে সেইটোৱে সেইটো কাৰণে।
সেইকাৰণে মানুহবিলাক হয়।
তাৰপিছত চাহ - তাহ খালি নে?
চাহ - তাহ নাই খোৱা, তই খালি?
নাই খোৱা, এ গা পা, মই এই গা পা ত' হলে
হা?
গা পা ধুই এনেই ৰাস্তাৰ ফালে ওলাই আহিছো।
হা হা হেৰি
ভাত - পানী, ভাত পানী দিনত, ভাত পানী দিনত এবাৰ খালো। তাৰপিছত ওচৰত খালডাত মাছ ধৰিলোঁ।
খালত মাছ কি কি মাছ পালি? কি কি মাছ পালি?
বটিয়া, কাৱৈ, ব বটীয়া মাছ, কাৱৈ মাছ সেইবিলাক তাৰ পিছত ধৰিলো সিঁচিলো।
অ অ।
সিঁচোতেনে আধা ঘণ্টামান লাগিলে। কি কৈছ? সেই সি অ খাবলে মন আছে বেই ভালি এ ডাঙৰ- ডাঙৰ যে মাছবিলাক নদীত অহা। সেইবিলাক খাবলৈ মন আছে সেই কিন্তু সেইবিলাক খালে বেমাৰো হৈ যাব ন। হেল্ল'? শুনিছনে? হেল্ল'? হেল্ল'? হেল্ল'? শুনিছা নাই?